এ আছোঁ। আপুনি?
মইয়ো এনে আছোঁ।
অ' বাকী ভাত পানী খোৱা নাই মই মানে, ডিউটিত আছোঁ। ডিউটিৰ পৰা যোৱাই নাই এতিয়ালৈকে। ম- অ' মই যামে মানে ডিউ
অ' - অ' মই ভাত-পানী খালোঁ বাৰু। উম।
ক'ত আছে এতিয়া বৰ্তমান?
মই ঘৰতে আছোঁ। আপুনি কি- উম, ভাল - ভাল। আপোনাৰ?
অ' মোৰ ভালেই বাৰু দেই।
অ' তাকে বোলো আজি সেই তেছ
অ'। ক'ত ওলাই গৈছিলে বা কো কল- ক- ক'ত ওলাই গৈছিলে?
তেজপুৰলৈ গৈছিলোঁ। তাৰপিছত, বাকী কথা এটা গম পায় নাই? তেজপুৰলে যাওঁতে আমি বৰ বস্ তু এটা লক্ষ্য কৰিছোঁ দেই। আমাৰ পৰি- পৰিৱেশটো বাৰু বহুত বিনষ্ট হোৱা নাই নে? আপুনি কওঁকচোন।
সেইটো হৈছেই, কাৰণ মানে এতিয়া তোমালোকৰ তেজপুৰ বুলি নহয়, এতিয়া বহুত জেগাত মানে তোমাক কি হৈছে, মানুহে এইবোৰ মানে বোৰ কল- কাৰাখানাবোৰ বনাই দিছে। লগতে তোমাৰ লগতে তোমাৰ কি হৈছে, যোনে ন' যিমান - যিমানে - যিমানে মানে আধুনিকতাটো বাঢ়ি গৈছে সিমানেই তোমাৰ মানে, এইবোৰ উন্নত হৈ পৰিছে ন'? ছো মেচিনাৰী বস্তুবোৰ বাঢ়ি গৈছে।
বেছি গুৰুত্ব দিছে না? আপুনি যি ক'ব বিচাৰিছে, মই বুজি পাইছোঁ। মানে মা কতাৰ ওপৰত মানে ইমানেই গুৰুত ত্ব দিছে যে, নিজৰ পৰিৱেশটোৰ কথা মানে মানুহে ভাবিবলৈ পাহৰি গৈছে। যাৰ ফলত পৰিৱেশটো আৰু হয় - হয় - হয়। এতিয়ালৈকে মানে এইটো বুজি পোৱা নাই যে, পৰিৱেশটো বিনষ্ট হ'লে আমাৰ নিজৰে লোকচান।
ন এ সেইটোৱে। মানুহে মানুহে নিজৰ অ'- মানুহে নিজৰ উন্নতিটো চাইছে। কিন্তু মানে পৰিৱেশটো চোৱা নাই।
হয় - হয়, সেইটোৱে। বুজি পাইছে নাই কথাটো? এতিয়া চাওঁক কাপ পিনি ভালকে উশাহ নিশাহো লব না পুনি যদি ভ- ভাল - ভাল মেট্ৰ' চিটিত যায়, তেতিয়াহ'লে আপুনি ভালকে অলপ উশাহ লবলৈও আপোনাৰ দুখ- অসুবিধা হ'ব। হ'ব পাৰে। এতিয়া আপুনি মুম্বাই ত চাওঁক। পানীৰ কিমান হেৰি হৈছে। নাটনি হৈছে এয়া ইয়াৰ কাৰণতে মানুহে নহয় জানো বাও।
এতিয়া তোমাৰ ধেমাজি আহ আমাৰ এইফালে চাবলৈ গলে ধেমাজি সেইটো চাইডত এতিয়া মই এতিয়া কালি এটা নিউজ পাইছো এতিয়া মই তোমাৰ ৰেলৰ ৰেল যোৱা এখন দলং হাই হৈছে। বাদিয় নেপকো চাবলৈ গলে নেপকো। নেপকো পানী তোমাৰ উফন্দি কিয় পৰিছে সেইটো কাৰণ মানুহে এ যিটো মানে প্ৰকৃতিৰ
হয় হয় হয় প্ৰকৃতিৰ বিৰুদ্ধে গৈ মানুহে কেতিয়াও কাম কৰিব নালাগে
নালাগে সেইটো সেই তাৰ ফলস্বৰূপে মানে সেইটো হৈ গৈছ-
আগৰ দিনৰ বাৰিষাবোৰ কেনেকুৱা আছিলে একদম কি ধুনীয়াকে বৰষুণ হয় কিন্তু বৰ্তমানৰ বিষাবোৰ আপুনি দেখিছে নাই এই বৰষুণ ষুণ দিলে এই ৰ'দ দিলে। এনেকে বাৰিষা হলেতো নহয় নহয় এনেকে হ'লে আমাৰ খেতি পথাৰ খিনি কি হব কওকচোন। এই ক্ষুদ্ৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কি হব এনেকেতো বৰষুণ দি দিব। এই বৰষুণ দি দিব গোটেই খেতি পথাৰ উটুৱাই লৈ যাব, আকৌ ৰ'দ দি দিব মানুহে
আৰু আজিকালি আজিকালি সেইকাৰণে মানে মানুহে বহুত মানুহে মানে খেতি বাতি কৰিবলৈ বাদেই দি দিছে মানে, বেছিভাগ মানুহে মানে।
অ খেতি বাতি নকৰিলে এতিয়া প্ৰব্লেমটো আমাৰ নিজৰে হ'ব ন, আমাৰ খাবৰ কাৰণে এতিয়া নাথাকিব। সেইটো কা- আমি বহুত আমি আমেৰিকা আমেৰিকা নিচিনা ৰাষ্ট্ৰৰ ওপৰত আমি নিৰ্ভৰ কৰিব লগা হৈছে। হয় হয়। সেইটো কাৰণে আমাৰ কি হয় খেতিয়কসকলে ভালকে কৃষিৰ কৃষি কাৰ্যত হেৰি কাম ন- কৰা হৈছে। ইয়াৰ কাৰণটো হৈছে হয় হয় ইয়াৰ কাৰণতটো পৰিৱেশ প্ৰদূষণ। আপুনিয়ে ভাবক আপুনি খেতি কৰিছে যদি আপুনি খেতি কৰি পিনি ধান খেতিয়ে হওক, আপুনি খেতি কৰিবিজিনি আহ আপুনি যদি লাভাম্বিত নহয়, তেতিয়াহে আপুনি
কাম নাই মানে যদি প্ৰফিতে নহয় তোমাৰ এনেই লাভ নাই।
হয়। সেইটোয়ে মানে মানুহৰ মানে মানুহভাৱ- টো সেইটো গৈছে। কিন্তু সেই তাৰ আঁৰতো আমিয়ে লুকাই আছো ন, এতিয়া আমি পৰিৱেশ বিনষ্ট কৰিছো যা- ফলত এই বৰষুণ দিব, খেতি পথাৰ উতি যাব। হয় নে নহয়? এই
এই বানপানী তোমাৰ বানপানী হোৱা কাৰণতো মান - মানুহেই তোমাৰ খৰাং হোৱাৰ কাৰণতো মানুহেই, মানুহে যিটো মানে মানুহে নেচাৰ এগেনষ্টত যাব, তোমাৰ নেচাৰ মানুহে এগেনষ্টতে যাব।
হয় হয় সেইটোয়ে, আপুনি ভাল কথা কৈছে বাৰু হয় হয় সেইটোৱে। এতিয়া আপোনাৰ ভাল এতিয়া তেতিয়া আপুনি গম পাইছে নাই, এতিয়া মুম্বাইত খাবলৈ পানীৰ নাটনি হৈছে।
এ সেইটো হ'বই। কাৰণ তোমাৰ চোৱা মুম্বাইত মুম্বাইৰ মানুহখিনি কি ভাবিছে মুম্বাইৰ মানুহখিনিয়ে মাত্ৰ আধুনিক
অ অ আধুনিকতাত সোমাই গৈছে, কিন্তু বৰ্তমান এ তেওঁলোকৰ সমস্যা তেওঁলোকে নিজে মা- তি আনিছে। তেওঁলোকৰ খাবলৈ এতিয়া বৰ্তমান পানীৰ অভাৱ হৈছে। হয় ন নহয়? হয় হয়। এতিয়া ইমান ডাঙৰ ডাঙৰ কল কাৰখানা বনাইছে। আমাৰ ওচৰত ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰি আছে যাৰ ফলত আমাৰ পৰিৱেশতটো ইমানেই মানে প্ৰদূষণ হৈছে মানে আপুনি সন্ধিয়া ওলাই যাব নোৱাই, সন্ধিয়া যাওক, আবেলি যাওক একদম ওপৰলৈ চাবই নাই গোটেই ক'লা কলা হৈ থাকে ধোৱাই অ। সেইটো হলে ত নহ'ব নহয় এতিয়া শেল খনত আপুনি এ উশাহকনো ভাল ল'ব নোৱাৰে, সেই হয় তাৰ পৰাে বহুত বে- বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব। হয় নে নহয়?
হয় হয়।
অ। তাৰ পিছত মানুহে আকৌ প্ৰকৃতিকে দোষ দিব। কিন্তু প্ৰকৃতিৰ বিৰুদ্ধে গৈ আকৌ মানুহে প্ৰকৃতিকে দোষ যিহেতু মানুহে ভুল কাম কৰা নাই যেনেবা অ। সেইটোয়ে মানে কথাটো। কিন্তু সেই এতিয়া আমি মানে সেই কথা কিনি মানে আমি আলোচনা কৰিলে নহব পাইছে নাই? এইখিনি আমি মানুহক ভালকে বুজাব পাৰিব লাগিব। মানুহক বুজাই দিব পাৰিব লাগিব, যে অ মানুহৰ মাজত হয় সজাগতা আনিব লাগিব। তেতিয়াহে মানে আমাৰ এই পৰিবেশটো কি আমি ভাল কৰিব পাৰিম। আমি মানুহে ধ্বংস কৰিছো যে আমি মানুহে বনাব লাগিব।
অ এইটো মানুহে ভুল এইটো।
হয় হয় সেইটোৱে। সেইকাৰণে আমি কি কৰিব লাগিব মানুহৰ মাজ সজাগতা আনিব লাগিব। মানুহক আমি এই কথাখিনি ভালকে বুজাব পাৰিব লাগিব যে, ইয়াত উন এইটো কল কাৰখানা বনাব নালাগে, ইয়াৰ কি
এতিয়া কথা এটা এতিয়া কথা এটা কথা এটা কয় নহয় মানুহে সৃষ্টি মানুহে শেষ কৰে, কিবা এটা বস্তু মানুহে বনাব কিন্তু সেই বস্তুতোৱে মানুহে শিকোৱাৰ নিচিনা নহয় জানো
কিমান গছ- গছনি কাটি দিছে যাৰ ফলত এতিয়া য'ত বৰষুণ হ'ব লাগে ত'ত বৰষুণ নহয়। য'ত বৰষুণ হ'ব লাগে ত'ত বৰষুণ হয় জুবিন দাই কথা এষাৰ কৈছিলে ন য'ত গছ কাটিব লাগে ত'ত গছ কাটি আছে আৰু য'ত ৰুব নালাগে ত'ত গছ ৰুই আছে। হয় নে নহয় বাৰু কওকচোন, এতিয়া কিছুমান গছ আছে কিমান সুন্দৰ লাগে হয় নে নহয়। হয় কিন্তু সেই গছ খিনি যদি আপুনি বেলেগ জেগাত ৰুই দিয়ে সেই সৌন্দৰ্যতা জানো আমি পাম। হা এতিয়া এই জুবিন দাই কৈছিলে দীঘলী পুখুৰীৰ কথাই কৈছিলে যে গছ গছ নি খিনি কাটি দিলে তাৰ সৌন্দৰ্য সৌন্দৰ্যতাটো ক'ত যাব। কিন্তু সেই গছখিনি তাত কাটি পেলাই যদি বেলেগত লগাই দিয়ে তেতিয়াহ'লে কি হব বাৰু আপুনি কওকচোন? হয় নাই নহয় বাৰু কথাটো। সে হয় হয় তেনেকোৱা ধৰণৰ কথা মানে সেইটো কাৰণে মানে আমি মা মাজত সদায় সজাগতা আনিব লাগে যা ৰ ফলত আমাৰ যাতে পৰিৱেশটো আৰু বিনষ্ট নহওক আৰু।
সজাগগতাতো নাথাকিলে মানে নহব আজিকালি যি দেখিছো মই।
সেইটোৱে কথাটো সেই সজাগতাটো মানে আমাক
বাকী আৰু তোমাৰ খবৰ কোৱা, কেনেকোৱা ভালে আছা।
অ ভালে আছো বাৰু, মানে সেই মই কথাটো মানে চি ন্তা কৰিলো মানে আজি মানে নে যিমান দূৰ গৈছো মানে ইমান পৰিৱেশ ইমানে প্ৰদূষণ হৈছে। মানে আপুনি ক'ব নোৱাৰে এইফালে যাব নোৱাৰি গোটেই ধোঁৱা ইফালে চাব নোৱাৰি গোটেই ধোঁৱা। ইমানে ধোঁৱা ইমানে বায়ু প্ৰদূষণ হৈছে অকল বায়ু প্ৰদূষণ বুলিয়ে ক'ব নোৱাৰি হয় হয়। বেমাৰ আজাৰো হৈছে অকল বায়ু প্ৰদূষণ বুলি ক'ব নোৱাৰি গম পাইছে নাই তাৰ মাজতে আছে আপোনাৰ শব্দ প্ৰদূষণ এই আপুনি অকমান যদি চহৰৰ জেগাত থাকে আপুনি অ কমান ওলাই যাবচোন শব্দ প্ৰদূষণ কিমান হয় এই গাড়ী হৰণ এনেকোৱা বজাই মানে মানুহবোৰো হয় হয়। সেইটোৱে মানুহৰ সাব্য ক্ষমতাটো হৈছে বিশ হাজাৰ বিশ হাজাৰ হাজতচলৈকে। বিশ হাৰ্টচৰ পৰা বিশ হাজাৰ হাৰ্টচলৈকে কিন্তু তাতকৈ মানে পাৰ হৈ গৈছে আৰু।
পাৰ হৈ গৈছে মানে মানুহ কেইদিমানৰ পাছত তোমাৰ বেমাৰ হৈ হৈ মৰি শেষ হব।
সেইটোৱে মানে কথাটো বুজি পাইছা নাই সেই সেই সেই কথাখিনি মানে মানুহে বুজি পোৱা নাই। আৰু এইখিনি আমি নৱপ্ৰজন্মই যদি সেই মানুহ আমি যদি এইটো পৰিবেশটো নবচাও কিন্তু পিছত পিছলে আমাৰ দিগদাৰ আছে হয় হয় হয় পিছলে দিগ দিগাৰ আছে মানে আমাৰ যিখিনি আহিব লগা প্ৰজন্ম সেইখিনিয়ে মানে বহুত ভুক্ত ভোগী হ'ব আৰু সেই ভূক্তভোগী খিনিয়ে কি কৰিব আমাকেই পিছত দুখ দিব যে আমাৰ পূ পুৰুষসকলে ইয়াৰ ওপৰত একো কাম নকৰিলে হয় একো সজাগতা নানিলে যাৰ ফলত আমাৰ পৰিৱেশটো ইমান ধ্বংস হৈছে।
তোমাৰ তোমাৰ এতিয়া পাছ ল'ৰা -ছোৱালী আছে তোমাৰ তোমাকে ভাবিব দেউতা
হয় হয় হয় হয়, আপুনি কথাটো বুজি পাইছে মোৰ ভাল লাগিছে বাৰু। এনেকেই মানে কথাবোৰ কি হয় গম পাইছেনে, অলপ বুজি পাব লাগে মানে মানুহ বোৰে বুজি বুজি পালে মানে বহুত ভাল লাগে আৰু এতিয়া আপুনি কিছুমান মানুহক যদি পৰিৱেশৰ কথা কথা কবলৈ যায় মানে হয়, মানে বুজি নাপায় আমাকে মানে দুখ দিয়া যে তই কি জান। তই কি কৰিব আহিছ মই কৰিছো মোক
মোৰ কথা
সকলোৰে আমি উশাহ লৈছোঁ সেই উশাহটো নিজৰ আমাৰ সকলোৰে হয় নে নহয়।
চব চব ক প্ৰাইভেটলে বুলি ন নাই অ-
হয় হয়, সেইটো মানে সকলোৰে সেইটো কাৰণে মানে আমি তাৰ ওপৰত সদায়- মাত মাতি যাব লাগে এতিয়া আপুনি- এতিয়া আপোনাৰ ঘৰ গোলাঘাটত হয় নহয় আপুনি যদি- লখিমপুৰ বা তেজপুৰত যদি বেয়া কাম হোৱা দেখিছে আপুনি ইমান ম- পাতিব লাগিব পৰিৱেশৰ বিৰুদ্ধে হয় হয় আপুনি গোলাঘাটৰ বুলি ক'লে নহ'ব নহয় হয় হয় হয়, পৰিৱেশতটো চবৰে এতিয়া হয় হয় হয় হয় উশাহটো চবেই লৈছে অক্সিজেন চবেই লৈছে হয় নে নহয় সেইটোৱে, এতিয়া ল হয় লখিমপুৰত যদি পানী বাঢ়ি যতিয়া গোলাঘাটটো পাই যাব- তেতিয়া কি কৰিব- সেইটোৱে মানে কথাটো গম পাইছ নে হয় সেইটোৱে এতিয়া- ইমান বানপানী হৈছে হয় ন নে নহয় এতিয়া মানুহে খাল বিল পুতি দিছে যাৰ ফলত- পানীতো পানী ভেটি দিছে যাৰ ফলত মানুহৰ কি হৈছে পানীয়ে - পানীয়ে মানুহক বিনষ্ট কৰিছে- এতিয়া আমি সেইটো কাৰণে পৰিৱেশক দুখ দি লাভ নাই ন হয় সেইটো কাৰণে আমি মানুহক- দুখ দি লাভ নাই অ কি পৰিৱেশক দুখ দি লাভ নাই ন সেইটো আমাৰ সেইটো আমি নিজে জগৰীয়া
কিমান কষ্টত কিমান ক কিমান কষ্টত মানুহে ধান ধান ৰুয়ে - চাবজাতি যদি পানী উটুৱাই নিয়ে -
হয় হয়, সেইটোৱে মানে সেইটো টাইমত মানুহৰ বেয়া লাগে কিন্তু- হয় হয় হয়, সেইটো টাইমত মানুহৰ বেয়া লাগে- কিন্তু তাৰ পিছত মানে কি হয় কথাটো গম পাইছে নে মানুহে এইটো কথা- বুজি নাপাই পাহৰি যায় হয় হয় মানে সেইটো কাৰণে আমি ম- মানুহৰ মাজত মানে কি কৰিব লাগে- সজাগতা আনিব লাগে গম পায় হয় হয়- হয় হয় গছ পুলি ৰুবলৈ আমি ক'ব লাগিব বিভিন্ন ধৰণৰ আমি মিটিং পাতি লাগিব মানুহৰ মাজত সজাগতা আনিব লাগিব
উম হয় হয় গছ যিমান ৰুব ৰুব সিমানেই ভাল
হয় হয় বা বাকী এতিয়া আপোনাৰ ডিউটি কেতিয়া খতম হ'ব
কমলে ভাব আজিকালি কি হয় কলেজ বিলাকত- এডমিশন লোৱা টাইমত গছ পুলি ৰোৱাতো বহুত ভাল-
হয় হয়, সেইটো ভাল কাম কৰিছে বাৰু অ- বাৰু তেতিয়া অ- অ' বাৰু আপোনালৰ কথা পাতি ভাল লাগিলে দিয়ক অ-